তে এনেই আছেনে?
অ', মই এনেই আছোঁ।
অ' মই তোমাক মানে আম উৎসৱত মানে সেই নিমন্ত্ৰণ কৰিবৰ কাৰণে ফোন কৰিছিলো
অ হয় নেকি ভাল উৎসৱ কেতিয়া আছে
আমাৰ ইয়াতে চ মানে আহিনতো হয় বা ভাদ মাহত তটো হয় আমাৰ ইয়াত এ উৎসৱ মানে আইনতো হয় ভাদ মাহতো হয়
অ ৰবা দেই
অ তুমি কাম কৰিবা অ আহিনৰ আহিনৰ বিশ তাৰিখ মানে আহিবা বা
অঁ আহিনৰ মাহত
আহিন আহিনৰ মানে বিশ তাৰিখে আহিবা তুমি বাইশ তাৰিখে
অঁ
হেল্ল'
কালিটো কি কয় আছ মোৰ টোত লাগাই আছে এ ক'ত এয়া লাগাই